হয় হয়- হয়।
হয় হয়।
আলোচনা কৰিব পাৰোঁ।
হয় হয়-হয়।
এতিয়া চাওক উম সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সমাজত এটা সমস্যাই দেখা দিছে।
হয় হয়।
সেইটো হৈছে আ-আৰ্থিক সমস্যা। বৰ্তমান-বৰ্তমান সমাজত আ সকলো এতিয়া আমাৰ বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা দেশলৈ যদি চাবলৈ যায়, তেনেকুৱা দেশসমূহত আৰ্থিক যিসমূহ অনাটন বা আৰ্থিক সমস্যা সমূহে মানুহক জোৰোলা কৰা দেখা পোৱা যায়। সেই আৰ্থিক সমস্যাসমূহে অভাৰল গোটেই দেশৰ উন্নয়ন উন্নয়নক ব্যাঘাত জন্মোৱাৰ লগতে সম্পূৰ্ণ যিসমূহ আমাৰ মৌলিক প্ৰয়োজন আছে সেইসমূহতো ব্যাঘাত জন্মা দেখা যায়, এ আপুনি কি ভাবে। আৰ্থিক উম সবলতাই আমাৰ সেই দেশখনৰ যিবিলাক বৰ্তমানৰ সমস্যা আছে, সেই সমস্যা বিলাক দূৰ কৰিব পাৰিবনে, মানে স্বাস্থ্যজনিত বা যিসমূহ আছে আমাৰ খাদ্য জনিতই হওক স্বাস্থ্যজনিতই হওক, সেই সমস্যাবিলাক ঠিক কৰিব পাৰিবনে যদি অৰ্থ খেলত আমি উন্নয়ন হম
হয় হয়। নিশ্চয় পাৰিব।
অ এই ক্ষেত্ৰত আহ, এই অৰ্থ প্ৰয়োজনীয়তা আছে আমাৰ। দে চাওঁক ভা ভাৰতবৰ্ষত আধাতকৈ বেছি মানুহ আজি দৰিদ্ৰতাৰ কবলত পৰি আছে। তেওঁলোকৰ মু মুত। মৌলিক প্ৰয়োজন সমূহ আপুনি যদি চাবলে যাই। খাদ্য, বস্থ, বাসস্থান শিক্ষা আহৰণৰ ক্ষেত। ক্ষেত্ৰত তেওঁলোক আজি ব্যৰ্থ, আৰু তেনে ক্ষে। এতিয়াও আমি সম্ সম্পূৰ্ণভাৱে আমি এখন। শিক্ষিত ভাৰতবৰ্ষ গঢ়ি তুলিব পৰা নাই। আমি এনেকুৱা এটা সম্পূৰ্ণভাৱে, জেনেৰেশ্যন গঢ়ি তুলিব পৰা নাই যত, শিক্ষাৰ পোহৰ সকলোতে সমানে পৰিছে। এতিয়াও বহু বহুত ঠাই আছে এনেকুৱা ঠাই আছে, যত এতিয়াও শিক্ষাৰ পোহৰ পৰা নাই, তাৰ মূল কাৰণ। অৰ্থৰ উপাৰ্জৰ দিশটো মিলাবলৈ যাওঁতে তেওঁলোকৰ ইপিনে, আন স্বাস্থ্যজনিত দিশটো নিমিলে, আকৌ অধ্যয়ন জৰিত দিশটো নিমিলে। এতিয়া কি আপুনি -আপুনি কি ভাবে কেৱল অৰ্থৰ বাবে আমি আমাৰ যিসমূহ স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা আমাৰ পঢ়াৰ ক্ষেত্ৰত হওক সেই দিশটো আমি এৰি দিয়াটো উচিত নেকি অৰ্থৰ বাবে সেইখিনি উচিত নেকি এৰি দিয়া?
হয় -হয় আমি অৰ্থৰ কাৰণে সেইবোৰ দিশবোৰ আচলতে এৰি দিব নালাগে। আমি সকলো কাম লগতে আগুৱাই যাব লাগে। সকলো কাম এক একে লগতে কৰিব লাগে কৰিবলৈ। চাব লাগে।
তেতিয়াহে সম্প পূৰ্ণ সামগ্ৰিকভাৱেও উন্নয়নটো দেখা পোৱা যায়। নিচ, নিশ্চয় -নিশ্চয় এতিয়া এতিয়া সেই কথাটো হয় যে অহ', সকলোৱে বিচাৰে যে তেওঁলোকৰ অৰ্থৰ ল অৰ্থৰ লগতে স্বাস্থ্যৰ ক্ষেত। হওক আৰু তেওঁলোকৰ শিক্ষা ক্ষেত্ৰত হওক স্বাৱলম্বী হব বিচাৰে কিন্তু সময় আৰু পৰিস্থিতি সাপেক্ষে এনেকুৱা হয় তেওঁলোকে অন্য বাকী দিশসমূহ মিলাব নোৱাৰে। যাৰ ফলস্বৰূপে আজি আমাৰ দেশখনত। দৰিদ্ৰতাৰ সংখ্যা বেছি। বেছি হয়। কৰিছে আৰু ইয়াৰ ইয়াৰ উপৰি যেতিয়া অম অৰ্থৰ বিয়াত গাই অহ ', অৰ্থৰ যেতিয়া আমাৰ অভাৱ হয় তাৰ ফলত কি হয় এই অন্যান্য যিসমূহ আমাৰ ইল্লিগেল কাম সেই কামসমূহ ‌ ঘটা দেখা যায় আৰু। তাৰ অন্য এটা মূল উৎস অৰ্থে আমাৰ উম', ব্যৱহাৰিক যিসমূহ শিক্ষা সেই শিক্ষা সমূহৰ অভাৱতো দেখা যায়। মানে ধৰক আজি যি স যি সমূহ কাম অধিক কষ্ট কৰি অৰ্থ উপাৰ্জন কৰিব। পাৰি অধিক কষ্টৰে কম অহ ', অৰ্থ উপাৰ্জন কৰিব পাৰি। আজি সেই কাম সমূহ ইল্লিগেল মানে উম', ইল্লিগেল- ইল্লিগেল কে আমি কম। কম কষ্টত আমি অধিক পইচা হেৰি কৰিব পাৰোঁ আৰু দ্বিতীয় কথা হৈ গ'ল। সেই কামটো কৰিব কাৰণে। তাৰ কাৰণে অম', যিসমূহ শিক্ষাৰ প্ৰয়োজন আছে সেই শিক্ষাৰ ক্ষেত্ৰত যেতিয়া তেখেতে সম্পূৰ্ণ শিক্ষাটো নাপ হই তেতিয়া তেখেতে সেই বেয়া- বেয়া যিটো দিশত সেই দিশত ভৰি দিয়া দেখা যায়। ক্ৰমাৎ দেখিবলৈ পাব আপুনি এতিয়া? ভাৰতবৰ্ষৰ এনেকুৱা এটা দিন নাই যোনটো দিনত আজি আমাৰ দিনটোত যে বেয়া ঘটনা সমূহ নঘট। আহ ', আপুনি এদিন এটা মুক্ত দিন নাপাই আপুনি প্ৰত্যেকটো দিনতে এনেকুৱা ধৰণৰ ঘটনা ঘটা দেখা পোৱা যায়। আপুনি আপোনাৰ মতে এই দিনটোত ঘটা দিনটোত ঘটা হত্যাৰ পৰা ধৰি লুঠনৰ পৰা ধৰিছোঁ। চোৰৰ পৰা ধৰি, ইয়াৰ মূল একেবাৰে মূল কি কি আছে কাৰণ? আপুনি কি বুলি ভাবে? এটা মানুহে কি কি কাৰণ সেই কাম কৰিব পাৰে?
হয় হয়। এতিয়া অৰ্থৰ অভাৱতেই সেই মানুহবিলাকে এনেকুৱা মানে বহুত ভয়াৱহ ঘটনা কৰিব কৰে। আচলতে অৰ্থৰ অভাৱৰ। ফলতে মানুহে এনেকুৱা কাম কৰিবলৈ বাধ্য হয়। সেইবাবে এতিয়া। প্ৰথম কথা হৈছে আমি। অৰ্থ উপাৰ্জন কৰিবলৈ ভালকৈ, ইডুকেশ্যন মানে শিক্ষা ভালকৈ অৰ্জন কৰিব লাগে, আৰু বিশেষকৈ। যিসকল লোকৰ শিক্ষা নাথাকে, শিক্ষাৰ যি জ্ঞান নাথাকে। সেইসকল মানুহেহে তেনেকুৱা। তেনেকুৱা মানে বহুত বেয়া কাম কৰা দেখা যায়। আচলতে যদি। সেই মানুহজনৰ শিক্ষা থাকে। তেতিয়া সেই মানুহজনে নিশ্চয় অৰ্থ উপাৰজনৰ এক। বিশেষ মানে এটা। বেলেগ উপায় নিশ্চয়, উলিয়াব বাচি উলিয়াব।
উম হয়।
কিন্তু সেইজনৰ যে, শিক্ষাৰ শিক্ষাৰ শিক্ষাৰ জ্ঞান নাই। সেইবাবে ই এনেকুৱা বহুত বেয়া বেয়া। বিপদ। আচলতে এনে বিপদ আহি পৰিছে। সেইবাবে আমি অৰ্থ উপাৰ্জনৰ কাৰণে আমি ভালদৰে শিক্ষাটো গ্ৰহণ কৰিব লাগে তাৰপিছত আমি অৰ্থ উপাৰ্জনৰ বহুত অৰ্থ উপাৰ্জন কৰিব ব বহুত উপায় আ গতিকে আমি এ ভাল দিশ চাই তাৰ তাক অধ্যয়ন কৰি ভালকৈ অৰ্থ উপাৰ্জনৰ উপায়তটো আমি নিজে বাচি উলিয়াই ল'ব লাগে
অ আপোনাৰ কথাত মই সন্মতি দিছোঁ যে সম আপোনাৰ বাবে সেই কথাটো সত্য হয় সেই কথাটো গতিকে এতিয়া শিক শিক্ষাই আমাৰ অৰ্থ উথপাৰ্নৰ ক্ষেত্ৰ স্বাৱলম্বীটো দিয়ে এতিয়া চাও আজিকালি ব্যৱসায়িক দিশত ইমানখিনি শিক শিক্ষাৰ প্ৰসাৰতা হৈছে কেৱল এটা পাঠ্য় কমৰ ভিতৰত আমি আৱদ্ধন থাকি আজি এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ কলেজ ইউনিভাৰ্চিটি সমূহ আছে য'ত আমি আমাৰ ব্য্ৱসায়িক শিক্ষাসমূহ ধৰক আজিকালি এতিয়া এ আইৰ ক্ষেত্ৰত এ আইৰ ডাটা লাৰ্ণঙৰ পৰা ডাটা এনলিচিছৰ পৰা ধৰিয়ে হওক কম্পিউটাৰ লাৰ্ণিঙৰ ক্ষেত্ৰতে হওক বা অানয় ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতে হওক আপোনাৰ এটা নিৰ্দিষ্ট বিশেষ স্কিলৰ ওপৰত কাম কৰি সেইটো এটা এক প্ৰকাৰৰ শিক্ষ শা তাৰ ওপৰত কাম কৰি আমি সম্পূৰ্ণভাৱে স্বাৱলম্বী হ'ব পাৰো সম্পূৰ্ণ ভাৱে চাব নাপা লমিব পাৰো আৰু আপুনি কি বাবোবে মানুহৰ জীৱনত কেৱল অকল এটা লক্ষ্্য থকা উচিত নে নে তেখেতৰ অন্যানয় এটা বেকআপ হিচাপে কাম কৰা মানে তেখেতৰ অন্য়ানয় এটা লক্ষ্ হোৱা উচিত তেখেতৰ মূল লক্ষ্য়তটো যদি তেখেতে সফল হোৱাত কোনোবা খিনি ব্যা কাত জমে তেন্তে তেখেতৰ অনয় এ এটা বেকআপ প্লেন থাকিব লাগে আপুনি কি ভাবে যে তেওঁৰ মূ লক্ষ্য়টোৰ উপৰিও আন লক্ষ্য় থকা থাকিব লাগে নে
হয় আচলতে মানুহৰ সৰু পৰাই ল এটা লক্ষ লক্ষ্য থাকিব লাগে আৰু সেই লক্ষ্য়ৰ পিছতে সেই আমি সেই এটা সপোন মানে লক্ষ্য়ৰ পিছত আমি সেই দৌ দৌৰিব লাগে কিন্তু সেই এনেকুৱা লক্ষ্য় ল'ব নালাগে যিটো মানে এটা লক্ষ্্য লোৱাৰ সাত হয়তো সেই লক্ষ্যত আমি উপনীত নহ'বও পাৰোঁ আমি সেই লক্ষ্য মানে সেই লক্ষ্য জেগাত আমি সফল নহ'বও পাৰোঁ সেইবাবে আমি সেই আৰু এটা চাই মেলি ভাল বা আৰু এটা লক্ষ্য ৰাখিব লাগে অল্টাৰনেটিভ হিচাপে আৰু এটা লক্ষ্য ৰাখিব লাগে যাৰ ফলত যাৰ ফলত এটা লক্ষ্য়ত আমি ভালদৰে সফল নহলেও যাতে আনটো লক্ষ্যলে আকৌ আমি ঘূৰি যাব পাৰো
বৰ্তমান আমাৰ এই প্ৰজন্মটোৰ মূল যোনটো প্ৰব্লেম মূল যোনটো প্ৰব্লেম হৈছে সেই হৈছে এইটো যে তেওঁলোকে ান দি চল খ পানি লাাগে যেতিয়া উপনীত নহয় তেওঁলোকে নিজৰ আনকি ন ঘটাবলৈকো তেওঁলোকে দেখা পোৱা যায় আজিকালি বহুতো নিউজ দেখা পোৱা গৈছে তেনেক্ষেত্ৰত এই অৰ্থ বা উপাৰ্জনৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক তেখেতৰ অন্য এটা লক্ষ্য থকা উচিত। বাক
হয়, হয়
গতি কে সেই ক্ষেত্ৰত আমি আলোচনা কৰিলো। উম আমি আলোচনা কৰিলো আজি সেই বিষয়ে, সেই ক্ষেত্ৰত আপোনাৰ মতামত পাইছো খুউব ভাল লাগিছে। হয়, হয়, হয়। গতিকে, আশা কৰিছো আজি এই কথোপকথন খিনি নিশ্চয় আপোনাৰ মোৰ মাজত এটা পজিটিভ মানে ইতিবাচক এটা দিশ, আ জাগ্ৰত কৰিছে। এই ক্ষেত্ৰ খিনিত আমি অৰ-অৰ্থৰ বিষয়ে গম পালো, অথ অৰ্থৰ প্ৰয়োজনীয়তো গম পাইছো, যে অৰ্থৰ প্ৰয়োজন আছে দৈন্দিন জীৱনত চলিবৰ বাবে অৰ্থ সলাগিব। জীৱন যাপন কৰিবৰ কাৰণে অৰ্থ লাগিব, কিন্তু তাৰ মানে এইটো নহয় যে আমি অৰ কাৰণে বেয়া পথ বাচি লম। তাৰ কাৰণে এটা নিৰ্দিষ্ট পথ বাচিল'ম। ইয়াৰোপৰি উম, ইয়াৰোপৰি আমি সি সেই এটা নিৰ্দিষ্ট লক্ষ্যই যেতিয়া জীৱনত আগবঢ়ো, লক্ষ্যটোৰ উপৰিও আমি আন এটা লক্ষ্য ৰাখিব লাগে, য'ত যদি আমি উপনীত নহ'লে তাক আমি আ, অন-অন্য ল-লক্ষতোক আমি সপোন হিচাপে লৈ কাম কৰিব পাৰো। গতিকে আপোনাৰ এইখিনি সময়ৰ বাবে ময়ো আপ আপোনাৰ চিৰ কৃতজ্ঞ, ময়ো বহুতখিনি জানিব পাৰিলো। গতিকে আজি খুব ভাল লাগিলে এটা নতুন বিষয়ৰ ওপৰত আলোচনা ধন্যবাদ।
হয়-হয়, ধন্যবাদ।